অহ অহ। শুনিছ এতিয়া দিয়া কি কৰি আছা?
এ এনেই বিছনাট এ পৰি় আছো।
অহ মই দেহাজনী খুৱাই লৈছো টোপনি ধৰিছে বোলে।
উম তাই সন্ধিয়া সন্ধিয়া খোৱা হৈছে।
উম সন্ধিয়া সন্ধিয়া খোৱা হৈছে। এ আহি পায়। অ ভাল হৈছে তাকে পুৰা কথা। পুৰা কথা একে তেপেজ তেপেজ পুৰা কথা ডাঙৰ ডাঙৰ হৈছে যিমান কথা। হয় ইমান হৈছে।
ডাঙৰ হৈ আহিছে কথা কব এতিয়া ছোৱালী মানুহ ততে।
উম। তাই যদি ক তুমি হাতখন ধুই আহাগৈ যোৱা ভাত খাবলৈ তাই কব মই থুই আহিম। নহয়। হয় তেনেকুৱা মানে এতিয়া আও। অহ। তুমি হাত ওলা নে নাই মই ধুুম নহয়। এতিয়া ধমগৈ নহয় এনেকে কব মানে ডাঙৰ হৈ আহিছে যে।
উম।
উম সেই পেলাক দিব পৰা হৈছে আও।
উম।
একে লগে। তাই সে মানুহে নাম সুধিলে হে নাম কব নকয় যে অচিনাকি মানুহ নাম নকয়। পতকে চিনাকি মানুহৰ নাম কৈ দিয়া। মই তাই একো কব ক নাই নামটো কব নে ন ক'ম দ তোমাৰ নামটো কি কোৱা। এ শস্তা তেনেকা বুলি কব আহ তেনেকো নমস্কাৰ বুলি ক'লে কিয়নো কিয় নোকোৱা। তাই হব এনেই নকৌ নোকুৱা। অ টিতান দিম বোলো মই কও নহয়। দিম বুলি ক'লে কওঁ নহয় মই।
অ লাছ্ কৰে আও।
অহ লাভকৰে আও।
পিছনে তাইহে স্মাৰ্ট হ'ব।
উম ন জানো আৰু কি হয়।
অক লাজষ্ট লাজষ্ট কৰে পিছলে তাই হেৰি হ গব চাবাচোন।
উম।
মানুহৰ লগত ফ্ৰ্ৰীও হ'ব কথা বতৰা ধুনীয়া।
উম আৰু মানে। তাই যিটো কৰে মানে স্পষ্ট কৰে মানে আহ কিছুমান ল'ৰা ছোৱালী যেনেকুৱা। কথা ক'লে ম বুজি ন নাপায় যে হেনে। মানে বুজি পোৱা নাযায় কি কৈছে বুলি তাৰ মানে। যিটো কয় মানে স্পষ্টকে কৈ দিয়া মানে বুজি পোৱাকে। হয় ডাঙৰ হলেহে বলো নাও। অ মাত ইস্পত।
উম।
হে কথা কটা শুনি চাই আও।
উম কিছুমান ল'ৰা ছোৱালী ইস্পষ্টকে নোলায় নহয় কথাবাৰ্তা।
উম তাৰ আকৌ জটিল আখৰকতা আছে যিমান তান। জটিল আখৰ কেইটা তুমি কবাচোন আমি এতিয়া মই আচৰি লকে মোৰ জতিলাখক কিবা এটা। কিবা এটা এনেকে উচ্চাৰণ এটা কৈ দিও আও্। তাইকে সেইটো চান কৰি দিব। মোৰ চান্দো নহয় অ।
উম থাকে নহয় আৰু এনেকুৱা টান টান ওৰ্ড বিলাক। সৰুতে ল'ৰা ছোৱালী শিকাবও লাগে।
অ তাৰপিছত ম কিতাপথু অকনমান আৰু সুদিত্ত এনেকে যে।
উম।
এইবিলাক নাম ক থাকিলেকে সিয় কৈ দিয়ে মানে আমি খুৰি নাহে হলেও মুখত। যদি মই অলপ কিবা কে কৈ দিওঁ তাই মানে সষ্ট কৰি দি মোৰ সাহাৰ হয়।
পাৰিচে গে।
উম। মানুহজন গলে গ।
আহ বাহিৰত।
অঁ টিউচন অহা নাছিল
নাই-নাই এই মায়েকৰ ঘৰত কিবা কাম আছে নেকি বুলি কলে কালিয়ে কৈছে
অ-অ তুমি এইকেইদিন নলবা থাকে টিউচন
অ
অ কে এমাহত হয় জানো আমাৰ নহয় নাই
নাই-নাই হোৱা নাই এইকেইদিন মানে কি গৰম বন্ধ মাহটো নহয় এই দুদিনমান আৰু‌
অ-অ কৈছো গৰম বেছিকে ওলাব কবও পাৰে দিয়া তোমাক
তাকে পালেতো তুমি
আকৌ স্কুলত যদি সেইটো ক্লাছো যদি কৰেনে তাৰপিছত টিউচন কৰা টিউশচনটোত নহয় একে হেৰি লবই গম পোৱা নাই যে তুমি লোৱা বোলো এতিয়া এতিয়া এতিয়া যোনজন-যোনজন ল'ৰা ধলৈ লৈছে তোমাৰখনে সেইজন তাৰ পিছত আৰু গমা মানে এইটো লয়ে নহয় বুলি তেনেকে লগৰ লগৰকে গ'লে তাই গৈ থাকিব নহয় একে ক্লাজৰ হলেগে
ভাল অঁ!
আহ
বেলেগ-বেলেগ হলে টাইমটো বেলেগ-বেলেগ হয় যে।
অঁ-অঁ অঁ পাম বলা
কি খাই গৈ?
উ হে তাই ভাত খামগৈ বলাই বলা বুলি কৈছে এতিয়া ভাত নাখায় তাই ঘৰত পৰা যে আহিলো দুপৰীয়া সময়ত দুটা তিনিটা বজাত
উম
সেইকেইটা যে হেৰি মোৰ ভাগৰ লাগিছে মই ভাত খাওঁ অ বোলো ক'ত ভাত খাই এতিয়া নো
ভাগৰ লাগিছে ভাত খাই
অ-অ তাই কি কাম কৰিলে ভাল লগে ভাত খাই মই বোলোঁ তুমি কাম কৰিলা তাৰ এ মোৰ ভাগৰ লাগিছে মোক ভাত দিয়া মোক ভাত নিদিয়া এতিয়া
উম
দিয়া আইতা মোক ভাত দিয়াচোন ভাত দিলে হয় খালে সেঁতেও মানে আও। খাইছে আৰু ভোক কৰি তাৰছত ভাত খাই বিস্কুট লাগে বিস্কুট যেতিয়া টেমাত ভৰ্তিকে থাকিব বিস্কুট এটাও নাখায় চব বেলেগ চকলেট কিবাকিবি খাব এতিয়া টেমাটোত মানে বিস্কুট দুখনমানহে আছিলে যে সেই দুখনমান আইতাকে দিলে বিস্কুট খাম বুলি কোৱা কাৰণে তাই একে আকৌ বিস্কুট লাগে টেমাটোত নাই খালী হৈ গ'ল। তাৰছত অহ কৈছে কাকা মোৰ বিস্কুট আনাগৈ এতিয়াই আনাগৈ মোক বিস্কুট খাব লাগে
উম
বাছ ম‌ই বোলো খাব আৰু বোলো কৈছো মই হলোঁ তুমি খোৱা নাই নেকি মই আকৌ বিস্কুট খাম বিস্কুট খাই হোৱাই নাই
অহ, ককা -আইতাকৰ হেইটো থাকে মানে
অহ, থাকে একেবাৰে কেলে নাথাকিব আৰু।
উম
অলপ বেছি মানে অহ যিটো কয় সেইটো কবই আৰু তাই। মই বোলো আহি পাই কাপোৰ খোলা -কাপোৰ খোলা। মই নুখুলোঁ মোক ভোক লাগিছে ভাগৰ লাগিছে মই এনেকুৱা হা-হা ধৰিছে
এইটো ভাল নালাগিলে ভাত খাই।
উম, চাল তাৰ মানে হেৰি যে বেমাৰ পা উঠিছে যে আকৌ তাৰ লিভাৰৰ হেৰি কোৱা গৈছে যে জণ্ডিছৰ এনেকুৱা ভোক লগা লিভাৰত চিৰাপ এটা দিছে
অ', তেনেহলে ভোক লাগিছে বুলি কলে দিবাই।
অহ, এ দিছো। ত' এইকেইদিন খাইছে যদিও টো মানে এতিয়া অলপ হেৰি হ'ল মোৰ গাটো অকমান ডাঠ লাগিছে সেইকাৰণে মানে মানে খাওঁ - খাওঁ - খাম আৰু উপাজোপা বস্তু খাবলৈ খোৱাব ভয় লাগে নহয়।
অহ, তেনেকে যিকোনো বস্তু নিদিবা ভাত- চাত দিব পাৰা
অহ, ভাত দিও তাছত উপৰি মেৰি গল্ড বিস্কুটটো যে
উম
মিঠা বিস্কুট নাখায়
অহ, নাখায় মেৰিগল্ড।
মেৰীগোল্ডটো খাই মিঠা কিছুমান মিঠা বিস্কুট যে
উম।
হেই মিঠা পিচ কৰিব পায়েল যি নে কি বুলি আজিকালি ওলাইছিল যে
উম
অহ, সেই তেনেকুৱা বিস্কুট মানে নাখায় মিঠা আছে যে পুৰা।
নিমখিয়া ভাল পায়।
নিমখীয়া ভাল পায় সি মানে আকৌ তুমি এইকেইদিন যে পানী দিয়া এয়া ঘৰত মানে আছিল মই বোলো ভাজি ভাতকে বনোৱা, ভাজি ভাত বনাই পিটিকা দি তাই মই ধুনীয়াকে মানে নিমখ পানী দি ধুনীয়াকে খানী দিছো। গৰম পানী অলপ কুহুমীয়া তাৰ পিছত খানি দি দিলো নহয় তাৰ পাছত আলু ফ্ৰাই কৰিছিলে পিটিকা নাখায় ভাজিয়ে নাখায়। বা বুট ভাজি দিলে বুৰ খাব আলু পিটিকা দিলে আলু পিটিকা নাখায় হে তাছত মানে কি একে ধুনীয়াকে সানি দিলো ভাত কেইটা সানি দিয়াৰ পিছত আলু ফ্ৰাই কৰি দিছিলো ছিল যে আলু দু পিছ দি ভাতকেইটা গতিকে খৰাাই দিছে মানে আৰু পুুৱাবলৈ গৰম যে ধুনীয়াকে খাইছে বোলো পানী দিয়া ভাতকেইটা আমাৰ কেনেকুৱা লাগে ন ডাঙৰ মানুহ নে গৰমত চাহ যেন কেনেকুৱা লাগে আজিয়ে কেনেকুৱা লাগিছে গৰম
মই আকৌ পানী দিয়া ভাতটো খাব নোৱাৰো
কিয়?
ন নহয় কিবা ঠাণ্ডা ভাতেই খাব নোৱাৰো তথাপিতো পানীৰেীয়া ভাতটো আৰু নোৱাৰ খাবলৈ
অ ভাজি ভাত নহলে হেৰি দালি এনেকা লাগিব আন
উম
অ
মানে হেৰি নিচিনা পাওঁ।
তহঁ মানে কিবা ঢিলা ঢিলা নিচিনা হৈ থকা নিচিনা লাগে যে
অ ঢিলা নহয় তাকে তেতিয়া মোৰ মান যে হয় বহুত গৰম হৈ তাঁত ঠাণ্ডা ভাতকেইটা যদি মই পানী দি খাই দিও নহয় গাটো ধুনীয়া ঠাণ্ডা লাগে ইমান গৰমে নহ কিন্তু সেই ঠাণ্ডা হয় যে ৰাতি যে থকা যে ৰাতি ঠাণ্ডা ভাতো মই সেইটো নাখাওঁ কিন্তু গৰম ভাতে পানী দিয়ে খাম মানে
অ সেইটোয়ে কৈছো সেই গৰম ভাততো পানী দি পেলাই মইয়ো খাব পাৰিম কিন্তু সেই ঠাণ্ডা ৰাতি ৰাতি ভাতটো মই নোৱাৰাওঁ খাবলে
নাই নাই মই মই নোৱাৰো মই নাখাও সেইটো আৰু সেইটো খালে যে ইমান টোপনি ধৰে নহয় তোমাৰ বহুত টোপনি ধৰে গা বেয়া লাগে বহুত বেয়া লাগে দুৰ্বল লাগি যায় মানে মই বেয়া পাওঁ সেইকাৰণে গৰম হাতেৰে মই খাওঁ পানী দি গলে তেনেকে আৰু তেনেকেও খোৱা অভ্যাস নাই ঘৰতোঁ খোৱা অভ্যাস নাই নাই তেনেকুৱাকে আা
এ গৰম ভাতৰ পানী দি মই খাওঁৱে ঠাণ্ডা ভাতঁ হে নাখাওঁ তেনেকে
বেয়া লাগে খাই বেয়া পাওঁ কিবা লাগে সেই কোমল হৈ যায় যে আমাৰ মাঁ হতে খায় কিন্তু মই নাখাওঁ মোৰ গৰম ভাতঁ লাগিলে পি ভাজি যি অকন এখনে বনাব ভাজি তাইচত মই গৰম ভাত কুকাৰত বনাই তাৰপিছত মই লাগিলে পানী দি খাম আওঁ ডালি চালি কোনে বনাই থাকিব নহঁ দুবিধ দুবিধ
উম সেই গৰমতটো পানী দি গৰমে মো মোৰ নে পা খাই
অহঁ
এই বাহিৰৰ পৰা দেখোন ফোন মাৰি আছে।
অ অ অ দিয়া হ'ব দিয়া নহলে নহ